অ'! কোৱা?
কি কৰি আছা?
এনে আছোঁ দোকানত। এই, এই ভৰিখন ৰাতি খোজত ৰক্ষা নাপাওঁ মই। কিহৰ কাৰণে হৈছে?
চাহ খালানে?
অ'! তাৰপিছত, তোমাৰ কোৱা?
মইয়ো এনে আছোঁ বাৰু। বহি আছোঁ, চাহ-তাহ খালোঁ বৰ্তমান। এইমা চাহ খালোঁ। ৰুটি খাম বাৰু। ৰু ৰুটি বনাইছে, ৰুটি খোৱা যাব। তুমি কি খালা ৰাতিপুৱা?
ৰাতিপুৱা কি খালা?
একচেকেণ্ড ল'। খোজাই থাকে মানে? অ'! একদম এই, বেঙেনা নাখাব। আচ্ছা, বেঙেনা নাখাওঁ আৰু? অ'!
অ', অ'।
নাই নাই এ সৰু সৰু টেবলেট দিছিল। তিনিটা, সেই তিনিটা খাৱাৰ পৰা কমচিল। তাৰপিছত এ মানুহে আহি গৈছিল, কোৱা?
অলি অলপ আজি ভ্ৰমণৰ বিষয়ে কথা পাতো দিয়া।
অ', অ'।
তুমি আজিলৈকে ক'ত ক'ত, তুমি ভ্ৰমণ কৰি পোৱা ভাল পোৱা নে?
সেইটোতো যে ভাল পাবয়ে, কিন্তু
অ' মই তুমি লাষ্ট
সুধবহে আহিছো পইছা নাই অনা এতিয়া। এ এইটো খাওঁ ৰ'ব, এতিয়া খাই আহিছো। লাৰত গৈছিলো এই লগৰৰ লগত গৈছিলোঁ।
ক'ত গৈছিলা?
লাষ্ট গৈছিলো এইটো এ আমাৰ ইফালে পানীখাইতি।
হয় নেকি? অ', অ' পানীখাইতি গৈছিলা। মই লা ষ্ট টাইম শ্বিলং গৈছিলোঁ। শ্বিলঙত ভ্ৰমণ
কিবা কি আছিল জেগাটোৰ নাম পাহৰি থাকিলো নহয়, মায়ং চাইডে?
অ', কিবা নাম আছে।
চাইডৰ অলপ
গ'ম নাপাওঁ।
উম।
মই লাষ্ট টাইম শ্বিলং গৈছিলো ভমণ কৰিব কাৰণে।
অ'।
শ্বিলঙৰ পৰা তোমাৰ উম ঘূৰিলোঁ মেঘালয় পুৰা ঘূৰিলোঁ, ঘূৰিকে তাত পিছত এ
তই লৈ আহ কথা পাতি থকাত কৰি, কি কথা পাতি থকা ইমান। চিঞৰি আহে, অ', তাৰ পিছত।
অ', চেভেন ছিষ্টাৰ্ছ ৱাটাৰফল চালোঁ তাৰ পিছত বহুত ধৰণৰ ৱাটাৰফল বোৰ চালো। আৰু তাতে দু, তিনদিন এসপ্তাহ মান থাকিলো। তাৰে ঘূৰিকে বৰ ভাল লাগিছে আৰু, তাৰ পিছত তোমাৰ আহ তাতে জোগাটো ইমান ধুনীয়া ইমান ভাল দেখাতো ভাল লাগে, আৰু লাষ্ট টাইম তাতে এসপ্তহ মান থাকিলো বাৰু। এসপ সপ্তাহমন থকা পিছত তোমাৰ অ', কিন বহুত বহুত বছ স্তুবোৰ কিনা হোৱা হৈছে, কিনা কেপ কাপ কিনে কি তাৰ পিছত আমি থাকিলো। ফেমিলি গৈছ ছিলোঁ পুৰা।
অ', কি কথা পাতি থকা গলিয়া নাই ইতিয়া।
ডাঙৰ ফেমিলিবোৰ থাকে আৰু। তাৰ পিছত অ', তাতে ঘুমি ফুৰি, ফুৰি কে আহিলো আৰু। এ
ঠিকে আছে ভাল, মানে ঘূৰি থকা আৰু মানে মাজে মাজে কেতিয়াবা অকলে ঘুৰা নে লগৰ লগত?
অ', নহয় মই লাষ্ট টাইম ফেমিলিৰ লগত গৈছিলো। তাৰ পিছত কি ফ্ৰেণ্ডৰ লগত সেইদিনা খামৰিঙা গ'লো, খামৰিঙা যাই যাই কিনে তে মমো-চমো খালো খামৰেঙা ফেমেষ্ট ম'ম' আৰু তাতে বোধুলি লোকেও থাকিলো। জেগাতো বৰ ধুনীয়া। ইমান গৰমত ঠাণ্ডা জোগা অলপ। আৰু গৈ গে ভাল লাগিল আৰু তেনেকুৱা
অলপ ঘূৰিবও লাগে ঘূৰিলে ভাল।
অ অ তুমি ঠিকেই ক'লা ঘূৰিব লাগে আৰু মই ঘূৰি আহোঁ, ভাল লাগে উম বহুত ধৰণৰ জাগা দেখিবোলে
উম এইটোয় আৰু কিমান আৰু এটা জাগাতে সেইটো বৰ লাগি যায়
এনে ট্ৰেভেলিঙত তুমি কি বেছিকে ভাল পোৱা? এনে গ কি বোলে গাড়ীত যোৱা ভাল লাগে না এনে ট্ৰেইনত নহ'লে আহ বাইক, বাইক
বাইকত বাইকত গ'লে বেছি ভাল লাগে, এই লগৰৰ লগত বাইকত
হয় নেকি অ মই
এ লাষ্ট ইয়াৰ গৈছিলো শ্বিলং চাই শ্বিলং গৈছিলো।
অ'। পোন্দ্ৰুঙগো গৈছিলো তোমাৰ ট্ৰেভেলিঙৰ কাৰণে তাত ঝৰ্ণা আছিলে, এই নকবা ইমান চাফা পানী তাতে পুৰা মানে গা ধুইছো গা ধুইকে পুৰা ইমান ইমান ধুৱ আৰু মইতো সাতুৰিব জানো পুৰা সাঁতুৰিছো, পুৰা ইমান ম
জানা নেকি, ঠিকে আছে। ডাঙৰ কথা এইটো সাঁতুৰিব জানা বহুত ডাঙৰ কথা। ক'তবা ঘূৰি গলে ঘূৰিব গলা, কেতিয়া ফাচি ফাচি গ'লে হৈছে আৰু অ'।
আহ মানে সাঁতুৰিছোঁ, ইমান ভাল ৱাত ৱাটাৰ ফল, ইমান চাফা পানী, উ দেখা পাইকে ভাল লাগিছে পুৰা পুৰা চুইমিং কৰিলো তাতে আমি পুৰা সাঁতুৰিছো তাতে অ তোমাৰ তিনি ঘন্টা মান সি তাতে সাঁতোৰিছো আৰু খানা-চানা খালো তাৰ পিছত আহিলো। আগত ভাত তুলিলো তাৰপিছত খানা আৰু নহ'লে
এ মোৰতো এবাৰ কি কমিডি হৈছে, আমাৰ এইফালে পাহাৰত মানে হেইটো গৈছিলো মানে এই পাহৰৰ কিবা পুখুৰী আছে নেকি একদম ওপৰত বহুত ওপৰত। পুৰা উম গৈছো লগ কেইটামান পাঁচজন ছয়জন আছিলো, তাৰপিছত অলপ টাইম পিছত ফৰেষ্টৰ কেইটা আহি চব দা়ৰিলোও আৰু। উম এ ভালে আছিল কিন্তু।
আমাৰ পানেও সৰু এটা ঝৰ্ণা আছে তাতে ইমান ভাল নালাগে।
এইটো কয় বনঝাৰি পিনি আছে এইটো অ কি জাগাটো নাম আছিল? এইটো এটা প্লেগাউন্দ আছে যে এইটো পাৰ কৰি যাব লাগে।
অ মই গৈছো, অ মই গৈছো, এইটো মানে ইমান ভাল নালাগে সৰু জোগা মানে মোৰ ঘাত
নহয় ওপৰত, মানে দুটা আছে এটা তলত আৰু এটা একদম ওপৰত যাব লাগে। এ যাগাটো সৰু হয় আৰু কিন্তু ইমানো ইয়া নহয়।
অ মোক ডাঙৰ জাগা সাঁতোৰিব কাৰণে ভাল লাগে, মই উমদুম গৈছিলো নহয় লাষ্ট টাইম তাতে বহুত ডাঙৰ। আৰু তাৰ শ্বিলঙতো তোমাৰ ভাল ভাল ৱটাৰফল আছে তাতে লাইফ জেক অ ভাল জাগা বৰ ভাল, ভাল লাগে তোমাৰ জাইকে। আমাৰ
এটোয়ে আৰু চাও এতিয়া এবাৰ কত যাও ঘূৰিব বহুত হৈ গ'ল বহুত বছৰ হৈ গ'ল ঘূৰাও নাই। কামৰ কামৰ কাৰণে পুৰা একদম ব্যস্ত আৰু টাইমে নাই। তাৰপিছত কাৰোবাৰ টাইম ওলালে আৰু বেলেগৰ টাইমটো নিমিলে আৰু এইটোৱে আৰু।
অ আজিকালি মানুহৰ টাইম নোহোৱা হৈ গৈছে যেনেকুৱা যাম মানুহবোৰ চবেই বিজি হোৱা হৈ গৈছে। গুচি যায়, যেনিবা কোনোবাই কলেজত বিজি কোনোবা কামত বিজি কোনোবাই
উম।
পুৰা মানুহ ওলাই থাকে। যেনেকুৱা আজি কাৰোবাৰ গায় বেয়া কাৰণে যাব নোৱাৰিলো। অ আৰু কিছুমান কলেজ যাব লাগে কিছুমানৰ এক্সাম থাকিব সেইকাৰণে মানে সময় নোহোৱাই হৈ গৈছে চবৰ। সেইকাৰণে সময় মিলিলে কেতিয়াবা অ এনেকুৱা সময় তাৰো কাম আছে
অ।
ত আমাৰো কাম শেষ হ'ল, তেতিয়া সময় পালা আৰু তাৰপিছত গলা সেইটো তেনেকুৱাকে যা ব ভাল লাগে এনে কাম এৰি এৰিকে
উম উম অ এইটো হয়, মই এটা লগ আছে এইটো পুৰা চ'ল' ট্ৰিপ মাৰে।
হয় নেকি অ চ'ল' ট্ৰিপ মাৰাও ভাল লাগে, মই চ'ল' ট্ৰিপ মাৰিছো মই চ'ল' ট্ৰিপ ইয়াৰ পৰা নগাঁও গৈছিলো। তোমাৰ নগাঁও তেজপুৰ পুৰা ঘূৰি আহিছিলো। অ তাৰপিছত ভূটান গলো মই অকলে চ'ল' ট্ৰিপত উম পুৰা মাৰিছো। অ ভূটান গ'লো তামোলপুৰ পৰা ভূটান গ'লো ভূটানৰ পৰা। আ জয়শ্ৰী গলো তাতে গৈকে তোমাৰ অ তিনদিন থাকিলো।
উম।
পুৰা মাৰিছো মই অকলে গৈছো। তাৰপিছত তিনিদিন থাকিকে তাৰপিছত তোমাৰ চ'ল' ট্ৰিপ মাৰিকে মই মামা ঘৰত গলো তেজপুৰত।
তেনে অ অ আচ্ছা।
ইয়াৰ পৰা যাওঁতে তিনিদিন লাগিল ভূটান চুটান পুৰা ঘূৰিলো চ'ল' ট্ৰিপ তাৰপিছত আহ তাৰপিছত তোমাৰ অ তেজপুৰ গলো তেজপুৰত এসপ্তাহ মান থাকিলো তাৰপিছত নগাঁও নগাঁও হৈকে অকলে আহিলো। উম তাতে ইমান একো হোৱা নাই ভাল লাগিছে মোৰ টোতেল দু সপ্তাহমান মান লাগিল পুৰা ঘূৰোতে। দুই সপ্তাহ পোন্ধৰ দিন পোন্ধৰ দিন ধৰা। মেক্সিমাম আৰু ঘূৰিকে আহিলো আৰু তাৰপিছত বৰ ভাল লাগিলে। জয়শ্ৰী চয়শ্ৰী গ'লো তাৰপিছত ভাল লাগে জাগা। আৰু এতিয়া তোমাৰ ভূটান চাইডে পৰে এই ভাল জাগা ইমান ডাঙৰ ডাঙৰ ওৱাটাৰ ফল ঠাণ্ডা জাগা এইপিনে নকবা কি ঠাণ্ডা অ তাতে ঘূৰিকে আহিলো আৰু একবাৰ যাম বুলি এইটোতো অ বানাৰস যাম বুলি ভাবিছো ভৱিষ্যত যদি হয় বনাৰাস
অ এইবাৰ বনাৰাস ন বনাৰাস
লালকিল্লা সেইবোৰো ঘূৰিব যাব মন আছে, আয়োধ্যা নাই যাব ম, যাম আৰু এইটো চাপ
অ' আচ্ছা আচ্ছা।
অ' সেইটোক মিলিলে আৰু বানাৰছ চানেৰছ যাব কাৰণে ভাল লাগিব আৰু তেনেকুৱা ভৱিষ্যত প্লেনটো থাকিব লাগে না, তোমাৰ তেনেকুৱা কিবা ভবি
উম, এইটো অ' উম, ক'ত ক'ত ঘূৰা প্লোন এইটো হয়।
অ' ভৱিষ্যত বনালে অলপ ভাল লাগে। এনে মানুহ হয় বুলে তোমাৰ আহ, শিক কাত চিকি ঘূৰিলে মানে ভ্ৰমণ কৰিলে বেছি শিক্ষা পোৱা যায়।
তিকে ঠিক আছে, তুমি নিজৰ টাইম মিলাই কেনে তুমি কেতিয়াবা যাব পাৰা ক'ত ক'ত নিজৰ ইছ ছাত ৰখিব পৰা এইটোয়ে আৰু।
চলো ট্ৰিপতো ভাল আছে, এ-এক চাইডেদি ভাল লাগে এক চাইডেদি অকলশৰীয়াও লাগে। আৰু গান চান শুনি শুনি গ'লে ইমান ভাল না, বেয়া নালাগে আৰু গান চা টান খুনিকে অলপ ভিডিঅ' চিডিঅ' বনাই গ'লা। আৰু কেতিয়াবা অকলে ফটো উঠাম বুলি ক'লে আ লাগিব কোনোবা থাকিলে মানে ফটো উঠাই দিলে, ভিডিঅ' বনাই নিদিলে অ'। সেইটো ভি ফটো উঠাই দিয়া তা এইটো বিডিঅ' বনালে, সেইটোয়ে বেয়া ক'ব গ'লে, মই কিন্তু চলত ট্ৰিপতো বেয়া পোৱা নাই, ঘূৰিছোঁ ভালকে ঘূৰিছোঁ, আহ ধুনীয়া ধুনীয়া জাগাবোৰ দেখিব আৰু বহুত বস্তুবোৰ শিকিব পালোঁ যিহেতু মই দেখিব পোৱা নাই সেইবোৰ দেখি
উ, গাড়ী
কনে ভাল লাগে চ'ল' ট্ৰিপত, বৰ ভাল লাগে। লাষ্ট টাইম মই ট্ৰিপত আৰু এবাৰ মাৰিম বুলি ভাবিছোঁ যদি হয় যদি চ'ল' ট্ৰিপত মাৰি দিম একবাৰ একো ডাঙৰ কথা নহয়। তুমি এনে কেতিয়াবা অ' চ'ল' ট্ৰিপ মাৰিব মন আছেনে তোমাৰ?
এ, আছে কিন্তু কেনেকা কৰিম, গাড়ী চাড়ী নাই যে এইটো কাৰণে।
অ' সেইটোতো প্ৰব্লেম হয় আৰু একদিন মোৰো এতিয়াতো মই ভাবিছোঁ একবাৰ, অলপ ৰিক্স থাকে না। অলপ ৰিক্স থাকে বেলেগৰ, নিজৰ নিজৰ হ'লে মানে নিজৰে না, বেলেগে ইমান দি বেলেগৰটো ল'ব বেয়া লাগে ইমান দূৰ ট্ৰিপত যাম বুলি। সেইকাৰণে
আৰু ক'ৰবাত যোৰে আগতে নালাগে ইমান দূৰত আৰু সেইটো হয়।
উ, উ, সেইটোও হয়। দিয়া ঠিক আছে ইয়াৰ পিছত বিষয়ে ভালকে কথা পাতিম দিয়া। ধন্যবাদ।